অ', এতিয়াহে শুনিছো মাতটো।
অ'।
কি কৰিছা?
এ কি কৰিব আৰু চাহ তাহ খাই পেলাই অকমান বহি চুহি আহি পেলাই। বহি পেলাই মানে কিবা এই মগু কেইটামান আছিলে বাচিবলৈ তাকে বাচি আছো।
গোটা মগ নে ফালা মগু?
এ গোটা মগুে অকন শিলগুটি কিবা কিবি মাটি চপোৱা নিচিনা আছে।
অ', আমাৰ আনাকেইটা আকৌ ভাল বাচিব নালাগে।
অ', নহয় আকৌ ভয় লাগে নহয় এই বু কেতিয়াবা মানে মোৰ মানে কি হ'ল এবাৰ এনেকে মগুজ চুমাওঁতে শিলগুটি এটা পৰি একেবাৰে দাঁতৰে একে জ জনাই গ'ল ক'ব লাগে
এ আমাৰ মানুহজনৰ আমাৰ ভূত এটা সোমাল তেনেকে হেৰি আধা কোমলা আছিলে। এ তাতো খুৱাব লগা কৰি গল।
এইটো একদম বহুত ডাঙৰ কথা হৈ গৈছে দেই সঁচাকে বহুত ভয় লাগে মোৰ একেবাৰে কিবা লাগি যায়।
হৈ দেই।
বৰ দিগদাৰ নহ'লে
চাম চাম খাইছ নাই এবাৰ।
আম জানেনে আমৰ নামত একো খোৱা হোৱা নাই মানে সঁচা কথা ক'ব গ'লে সঁচা কথা ক'ব গ'লে মানে কি এই ঘৰৰ বামাহঁতৰ ঘৰৰ পৰা দিছিলে কিন্তু সেইা টেঙা মিঠি ঠা মানে মই তেনেকুৱা আম ভাল নাপাও মানে।
কোনটো ভাল পোৱা?
কোনোবা পিছত কামুৰিলে যে একদম টেঙা খিচিককে লাগি যায় যে তেনেকুৱা হ'লে মানে ভাল নালাগে। এতিয়া আমাৰ ঘৰৰ আম খিনি মিঠা আছিলে কিন্তু খুব পুকীয়া তাৰে দুটা এটা এটা পোক নথকা ওলাই কিন্তু তেনেকেও খাইও ভাল আম আাম খিনি মানে বৰ ধুনীয়া আম আছিলে কিন্তু এতিয়া মায়ে ফোন কৰো দহাই দহাই কৈ আছে তই কিনাম খুৱাই পেলাই হেৰি নকৰিবা এইবিলাক আম বিলাক ভাল নহয় ম মেডিচিন দিয়া আম সেইটো অ সেয় সেইবিলাক আনিব নালাগে এনেকে বুলি কৈ আছে আৰু সঁচা কথা কব গ'লে আম মানে আমাৰ দেউতাইহে চিনি পায় মোক কিনি কিনি আনি ধেই খোৱায়হি। এতিয়া বিয়া হলো যদিও মোক ধে আম আনি দিয়ে। এতিয়া দেউতাও ঘৰলে গৈ সেই কিন্তু আমো নাই।
গজা স গজা খাবলৈ ভয় লগা হ'ল মোৰো
আমাৰ এওঁ মানে কিনিবলৈ নাজানে আম চাম বিলাক এইবিলাক ফল মূল তেনেকুৱা। ধৰণৰ বস্তু আৰু সঁচা কথা কব গলে ময়ো নাজানো। ক'ত ঔষধ দিছে ক'ত দিয়া নাই।
এই নহয় কত ঔষধ দিছে কত দিয়া নাই মানে চব দিয়ে দিয়ে তাৰমানে কি এতিয়া আমৰ ব বাগানবিলাকৰ পৰা যেতিয়া আনবিলাক আনিব কাৰ্টুনে কাৰ্টুনে সেইবিলাক জেগাই জেগাই যাব।
ন
নহ'ব জানো বাৰু সেইটো কাৰণে মেডিচিন মাৰেই আৰু
আৰু এটা কথা কওঁনে? আপুনি তেজপুৰৰ লেচুটোৰ নাম শুনিছে?
তুমি জানো সেইটো কথা।
তেজপুৰৰ লেচু সিদিনাখন আমাৰ বৰ্তাহঁতৰ ঘৰলে আমাৰ দেউতাহঁত ওলাই আহিছিলে। তাৰ পিছত আৰু যেতিয়া উভতি যাওঁতে বোলে লেচু দেখিছো বাটত কিনি লৈ যাওঁ।
উম।
আপুনি বিশ্বাস কৰিবনেেএটা লেচুৰ দাম কিমান কৈছে এতিয়া যে কমি আহিছে লেচু চল্লিছ টকা
একটা হৈছো
এটা লিচুৰ দাম চল্লিছ টকাকে।
ভাবিব লগা কথা দেখুন তো
মই মানে কলো লেচু কেইটামান লৈ যোৱাচোন লৈ যোৱা আহোতে মোলৈ লৈ আহিবা কৈছো মাই নাই এটা লৈছো দম চল্লিশ টকা আমি উভতি গুচি আহিলো সুধি পেলাই
ইৰ্চিৰাম!
আচৰিত লাগিছে শুনা পাই মোৰ।
সেয়া কোনে নিছে মই বুজি নাপাওঁ। অলপ দিনৰ আগতে কিন্তু দাম কমিছিলে দেই।
উম।
এতিয়া মানে নাইকিয়া হবলৈ ধৰিছেনে নাই ধৰক
হ'লেও এটা লৈচোন চল্লিশ টকাকৈ বেচ নে তুমি কোৱাচোন?
সেইটো আৰু আজিকালি মানুহে মানে সেই মানুহে যে কয় এই মানে হেৰি চাং পাতা গছৰ ওপৰত চাং পাতা কিবা
উম
এ সেনেকুৱা কথা কোৱা হ'ল মানে কেতিয়াবা কাণ খনো কাণ খনো বিশ্বাস নোহোৱা হয় এইটো কথা শুনিছো
আছইত লাগে ন
মানুহে মানে বুজিয়ে নাপায় কাক কৈ আছে কি কৈ আছে।
কলৈ গৈ আছে মই নাজানো আৰু দেই।
নাজানো - নাজানো আমি একো নাজানো। মানুহে চাইনা নিচিনা জেগাক কয় ই সিহতে যি টি বস্তু খায়। যি টি কৰে যিটি খায় যি যিটি কৰে সিহতে যেনিবা খায়েই আমাৰতো সিহেতি বস্তুহে যি টি খায় যি। জীৱ জন্তু কিবা কিবি আমি যে সেই ভাল বস্তু খিনিতে বিহ ঢালি খাও। সেইটো কোনে কব। সেইটোতো কোনো নকয়। আৰু সিহতি জীয়াই থাকিব আমিহে মৰিম তাৰ আগতে। যি গতি হৈছে কাৰণ সিহতি মেডিচিনৰ ক্ষেত্ৰত হওক চব ক্ষেত্ৰতে ডেভলপ হৈছে ন। আমাৰো ডেভেলপ হৈছে কিন্তু আমাৰ মানুহখিনিয়ে টানি থাকে কিচু কিছুমান মানুহে সেইটো কাৰণে বাকী আপুনি এতিয়া কিবা বনাইছেনে ভাত পানী।
অ
ভাত পানী যা যোগাৰ কৰিছে নে।
নাই - নাই। এও আহিয়ে পোৱা নাই আহি পালে ভাতৰ খাই নে ৰুটিয়ে খাই নাজানো আৰু
অ, আজি ৰুটি নাখায় নেকি?
হাহ জানো গৰমতটো বহুত বেছি বহুত গৰম।
আজি - আজি গৰম পৰিছে জানো।
এই ৰাম তামাম গৰম আজি।
আমাৰ এইফালে কিন্তু গৰম নাই আজি।
এ বহুত গৰম।
আমাৰ এইফালে মানে বকণ বৰষুণৰ নিচিনা কৰি আছে।
উম,
আপুনি এতিয়া কি মানে ভাত - ভাত নবনাই ৰুটিকে বনাব।
এ ৰুটি বনাবই মন নাই আৰু এটা কথাও মানে আজি হেৰিও আছে। মাছো আছে আৰু গৰম মাছ কি কয় খাই বাৰু কিন্তু জানো কি বনাও ইমান গৰমটো কাৰণে ৰুটি চুটি বনাবই মন যোৱা নাই।
অ',
এটা গৰমত খাব মন নাযায় ন।
নাযায় - নাযায় এতিয়া আপুনি আম ভাতৰ লগতো খায় নে কি আপুনিতো মুখ নুখুধিলে আম খায় নে আপ
অ, খা - খা খাও নি আমি কাটিলে খাওৱেই দেই আম।
নে আপুনি - আপুনি আম কিনি খাইছেনে নে গছ গছৰ আম।
আমাৰ এই বাৰী এখন আছে তাতে আম লগাইছিল ল লগাইছে। এও বেছেও কিন্তু
বৰ ধুনীয়া ন।
বেচিছেও বেচিছেও বৰ ধুনীয়া সচৰ। দিম দিয়া কোনোবা যোৱা মানুহ থাকিলে দিম বাৰু।
অ, আপোনালোকে এনে সচ টো ক'ৰ পৰা আনিছে একদম নাৰ্চাৰীৰ পৰা পুলি আনি ৰুইছে নেকি?
কিনা মোৰে উম, মোৰ মায়ে লগাই থৈ গৈছিলে মোৰ মাতো নাই বাৰু এতিয়া এই পৃথিৱীত।
হয়।
মায়ে লগাই থৈ গৈছিলে খাবলৈ নাপালে পিছে মাহ খ খোৱাৰ পিছতে লাগিছে
আহ
মৰ বঢ়িয়া খচ আৰু মানে তাৰ পৰা আকৌ হেৰি দি কলম দি তেনেকে পেলাই লগোৱা হৈছিলে।
অ' তেন্তে সঁচাকে বহুত ভাল কথা।
টো হেৰিটো ফসটো এতিয়া বেলেগেইবলাক ধৰা কুমলীয়াতেই হওক বা হেৰি হওক মেডিচিন মাৰি বেয়া নহ'বৰ কাৰণে বা সৰহকে উৎপাদন কৰে বা সৰহকে পঠাব লাগে বেলেগলৈ দিব লাগে সেইটো বুলিয়ে মানে ট পাতি মাৰে কিন্তু ইয়াত এতিয়াপুৰত হোৱাৰ পাছত হেৰি কৰা হয় যে
হয়।
মানে তেজটো সুকীয়া আৰু
এই ঘৰৰ আমৰ বস্তু ঘৰৰ আম বুলিয়ে ন বস্তুবোৰ কৰা টেষ্ট এনেও সুকীয়া
আপুনি মধুৰি খায় নে মধুৰি মধুৰি আম
বহুত ভাল পাওঁ মই। মোৰ একে ফেভাৰটে মধুৰিআম ফল ফেভাৰেট ফলে। আটাইকে প্ৰিয় ফল মোৰ সেইটো
আমাৰ এইখিনিতে মানে গছ এজোপা আছে বহুত এই ভিতৰতো অকণ ৰঙা নিচিনা কিনা যে বহুত মিঠা।
হেি কৰো নহয় আছে এইফালে গ চডত খাব নোৱাৰি মানে অলপ এই পানী পানী লাগে মই জেলিকে বনাই থৈ দিওঁ বৰ ধুনীয়া হয় জেলিখিনি খাবলৈ।
অ চেনি সৰহকে দিব লাগে নেকি
অ মানে পৰিমাণ আছে আৰু মই জোখমতে দিওঁ কিমান ৰসত কিমান দিম সেইটো জোখ এটা কৰি দিওঁ।
অ মধুৰিআমৰ জিলি মই খাই পোৱা নাই যেনিবা দেই আৰু বনাইো পোৱা নাই
উম।
আপুনি কিবা কৰি আছেনে?
নাই নাই কৰা অ এইফালে মানুহবোৰ এ হৈ আছে।
অঁ অঁ ন মধুৰিআমখিনি আপুনি মিক্সিত মাৰি লয় নে কি
নামাৰো বইল কৰি লওঁ টুকুৰা কৰি
অঁ বইল কৰি লৈ পেললে ফে নকি
টুকুৰা টুকুৰ কৰি বইল কৰো বইল কৰি ফেনে কি মানে কেনেকে ফেনিকো জানা অলপ হেতা দি থেতেেলিয়াই লওঁ তাৰ মমানে একেবাৰে ভেনে কিিলে তেতিয়া আকৌ ৰসটো ফটফটিয় ৰস নোলাব নহয়। মানে উম এ অলপ ডাঠ হৈ যাব গ' ন ডাঠ হলে যেদি এইটো ভাল নহয়। গম পাইছে নে
অ'।
তে পেলাই চেকি লওঁ ৰসটো চেকি পেলাই ধৰা জোখ আছে বা এক লিটাৰ ৰস লে কিমান চেনি দিম সেইমতে দি উলাই থাকিব লাগিব ফেন কাটি থাকিব লাগিব পগাই পগাই মই কিন্তু একো নিদিো নেম ৰস দিওঁ খালি িটাৰসমানত মই এটা বা ডেৰ এটা নেমু দিওঁ আাজি নেমু
কাজি নেমু ধেৰ বহুত টেঙা হ'ব গে নে?
নহয় নহয় চেনী দিব লাগে যে সেইমতে বহুতখিনি।
অ'।
কতখিনি চিনি দিব লাগে। মানে পাৰফেক্ট জখ চুখ যদি চব সমানে জোখটো প্ৰপাৰ জোখটো দিলে, একদম পাৰফেক্ট হয় আৰু মানে বহুত। আৰু কেতিয়াও বেয়া নহয়, এক বছৰ দুই বছৰ তুমি যিমান দিন নাৰাখা।
আপুনি এনে চচ বনাই পাইছে নে নাই বিলাহী? আপুনি এইবাৰ এয়া বনাই যেতিয়া বিলাহী চচো বনাই সেইটো কাৰণে সুধিছোঁ।
অ' আগতে বনাও, এতিয়া মই অলপ দিন বনোৱা নাই কিন্তু বিলাহী চচটো।
সেইটো একদম পকা ৰঙা বিলাহী লাগিব ন।
বিলাহী লাগা সেইটোত।
উম। মোৰ কেতিয়াবা মন যায়, কিন্তু এই চব বনাই পেলাই পণ্ড হয় বুলিহে ভয় লাগে সেইটো কাৰণে এইবিলাকত হাত
ইমান ভাল নাপাও মানে।
অ' কিন্তু সঁচা কথা ক'ব ক'ব গলে আপুনি এতিয়া যোনটো জেলীৰ কথা ক'লে আমি এনেই ফ্ৰুটছৰ এই যে মিক্স ফ্ৰুটছৰ জেলি এটা পাই যে।
জানো।
অ' সেইটো খালে কিন্তু মানুহ বেমাৰ হৈ যাব এনেকুৱাই মিঠা।
উম।
সেইটো যদি মানুহে ডেইলি চিষ্টেমত খায় বা ডেইলিটো দূৰৰ কথা সদায় এটা বটল শেষ হোৱাৰ পিছত আৰু এটা বটল আনিলে লাহে দিৰে মাজে মাজেও খাই থাকে মানুহ চুগাৰ হৈ যাব কিন্তু।
উম বেয়া এইবিলাক আৰু কেমিকেল থাকে আচলতে। আমিতো এতিয়া একো নিদো কেমিকেল নেমুটো যেতিয়া পৰিব তোমাৰ এনেও বেয়া নহয় মই আনকি ভিনিগাৰো নিদিওঁ। বহুতে ভিনিগাৰো দিয়ে বাৰু হেৰি জেলিত ভালে থাকিবলৈ মিছা বিশাস নকৰিবা নেদেখিলে নাখালে আৰু তুমি কেতিয়াও বিশ্বাস নকৰা। যোনে খাইছে সেই কৈছে যে কিনাতকে চাদটো ধুনীয়া হয়, প্ৰথম কথা দ্বিতীয় কথা মই এক বছৰৰ পাছতো বৈয়ামৰ পৰা উলিয়াই খাও, যেনেকেই বনাইছিলো তেনেকেই থাকে তাৰমানে।
আপুনি বনাবলে জানে আপোনাৰ হাত খনো ভাল আৰু সেইটো কাৰণে।
খাদ্য বস্তু বিলাক এতিয়া পোৰহিদিনাখন মোক সেই ভতিজাটোৱে ফোন কৰিছে ঘৰৰ পৰা আমৰ আছাৰ লৈ গ'ল। ভেঁকুৰ লাগি গ'ল বেয়া হ'ল, ঘটনাটো কি আৰু মানে হাইজেনিক ভাৱে ৰাখিব লাগিব বস্তুবিলাক তুমি চামুচ এপাত ভৰাই দিছা, পানী খুটি প্ৰথম কথা। বা শুকানেই দিলা তুমি চামুচ পাত লে লেতেৰা আছিল, তুমি বা লেতেৰা হাত খন দি তুমি চামুচপাত মোহাৰি কেলে তাত সোমোৱাইছা। হাইজেনিক ন ভুল লাগে কথা বহুত মই মানে স্বচ্ছতাটোৰ ওপৰত মানে চাফ চিকুণতাৰ ওপৰত মানে বেছি গুৰুত্ব দিওঁ, খাদ্য বস্তু এটাত। মেইন কথা সেইটো আছাৰ মই কোনো কাৰণত ৰ'দ নিদিওঁ। তুমি এতিয়াও চাবহি পাৰা মোৰ যদি এটা ভেঁকুৰৰ নামত কিবা লাগিছে। আচৰিত কথা মই উলিয়াওটো সাৱধান শুকান চামুচ লওঁ, শুকান চামুচ মই যে যি টি চামুচ লম সেইটো নহয় চাফাকৈ ধুই যদি তোমাৰ চাফা কাপোৰ নাথাকে, তুমি যদি কাপোৰ এখন ধুই থোৱা হলে নহব, সেইখন বা আকৌ ক'ত কেনেকে থৈ যাক সেইখন দি মুচিলে তোমাৰ সেইখন চামুচ পাতত লাগি ল'ব ন। লাগি পেলাই তেতিয়া কি হ'ব, গতিকে মই পাৰিলে তুমি